ন আহিল। হেল্ল'।
হেল্ল' শুনিছেনে বাৰু আপুনি?
হয়, দাদা শুনিছে নে?
হয়- হয়- হয়, আপুনি হেৰি ব্ৰইলাৰ মাংস খাই বৰ ভাল পাই বুলি শুনিছিলো, আপুনি মানে সইদিনাখন, কণ্টেক্ট কৰিছিলে বোলে। বইলা মাংসৰ কথা মই কাটি- কাটি মেলি থৈছিলোঁ, আপোনি নাহিলে নিবলৈ।
হয়- হয়, ব্ৰইলাৰ মাংস। হয়, ব্ৰইলাৰ মাংস বস্তুটো মই খাই ভাল পাওঁ। কিন্তু মানে কি ক'ব, বেমাৰৰ যুগ যে। অকণমান ধৰক, ব্ৰইলাৰ খাই দিলে অকণমান এলাৰ্জি আহিলে, এলাৰ্জিত মানে ধৰক থাকিব নোৱাৰি। আকৌ তোৰ দুদিন টেবলেট খাব লাগিব। টেবলেট খাই তেনেদৰে আকৌ সুস্থ হ'ব লাগিব। তেনে, সেইটো কাৰণে দুদিন আকৌ মূৰতহে খাব পাৰিম।
হয়, মই আকৌ হেৰি কালি আপুনি ক'লে, ফোন কৰি পেলাই ব্ৰইলাৰ কা কি কাটি চব। মই ধুনীয়া কাটি মেলি থলো এতিয়া। চালেই হৈ গ'ল নহয়। আপুনি ইমান পতক আকৌ নিনিলে সি নিবলৈ আহিম বুলিও নক'লে।
হয়- হয় ময়ো পাহৰিলো। সঁচা কথা কবলৈ গ'লে কথাটো। মামু, আমাৰো ঘৰ ওচৰত দুজন মানে খাম বুলি কৈছিলে। তেনেদৰে সেইটো কাৰণে মই বোলো খাব চাগে তেওঁলোকে। তেওঁলোকো নাহিলে খাব বুলি মই ক'লো আ আপোনাক আপুনি কাটিও থলে এতিয়া পইচাটো মোৰ ক'ব লাগিব তাহাতক। দিয়ে দিবলৈ তো।
অ, ঠিকে আছে মানে। কি হ'ল এতিয়া মই তাকে সে মোৰ মানে কি এতিয়া ব্যৱসায়টো কৰিলোও আপোনাৰ ধৰক, বহুত মানে অৰ্ডাৰ দি থয়। কিন্তু কালি অৰ্ডাৰটো কম। এতিয়া আপুনি কৈ থলে কাৰণে মই কাটি দিলো। এতিয়া মোৰ মানে, ধৰক ব্যৱসায়টো চলাইছো যদিও আপোনাৰ ইমান ভালদৰে চলা নাই। মানে চলিছে আৰু কিন্তু মানে। আপোনাৰ এই ফিজ এ তাৰপৰা এনেকুৱা ঠাণ্ডা কৰি থোৱা, কিবা যন্ত্ৰ অনিবলৈও মানে মোৰ অকণ পইচা পাতি অভাৱ চলি আছে এইকেইদিন। এতিয়া গম পাই দেখোন গৰম দিনত, অলপ মানে ধৰক, এতিয়া থৈ দিবলৈও ভাল নহয়।
হয়- হয়-হয়- হয়, আপোনাৰ- আপোনাৰ বৰ্তমান পোৱালি কিমান আছে?
বৰ্তমান পোৱালি মোৰ, দুহেজাৰমান আছে। বৰ্তমান বেছি নাই। সেইটো সেই দুহেজাৰ মানে কি হয়। হয়- হয় ঠিক আছে। মানে দানা পাতি মানে মই কি বুলি ক'ম। আপোনাৰ এই দানা, সেই পোৱালিখিনিয়ে যিমানখিনি খায়, আপোনাৰ সেই সপ্তাহত এবেগ। গুচি যায়। সপ্তাহত নহয় বাৰু একেবাৰে পিলৌ পিলুকেইটাত ধৰক সপ্তাহত এবেগ যায়। কিন্তু ডাঙ অকমান ডাঙৰ পকীয়া হলে, আপোনাৰ সপ্তাহত দুবেগ, তিনিবেগলে গুচি যায়। ডাঙৰ হলে আপোনাৰ, সপ্তাহত ধেৰ চাৰি বেগ মান গুছি যায় আপোনাৰ।
হয়- হয়, কয়লা- কয়লাৰ বস্তুটো কেনেকুৱা, কয়লা পুহিব পাৰিনে?
হয় হয় মই মানে ধৰক এতিয়া, আপুনি এই সৰু- সৰু পোৱালিটো মানে বনাই পেলাই ডাঙৰ কৰোঁ। সেই ডাঙৰ কৰা পিছতহে হেৰি কৰোঁ মানে। আপোনাৰ কি বুলি কয়, খোৱা বোৱা মানে বে বেছিকৈ মই কাটি মেলি বেছোঁ যে সেইকাৰণে অকমান হেৰি হয় আৰু
উম উম হয় কাটি মেলি বেছে ন আপুনি?
হয় হয়
নিজেই কৰে যেতিয়া আপোনাৰ ভাল লাভ এটা হয় চাগে।
হয় বেং লোকচান নহয় বাৰু কিন্তু এতিয়া আপোনাক চাবলৈ গ'লে একেটা কথাই আপোনাৰ যিটো কাম বেচিলে পায় বা কাটিলেও একেটা কথাই হয় কিন্তু আপোনাৰ খোৱা মেলাটো ধৰক এতিয়া মই যেনিবা বেলেগপা যিটো কিনি আনিম কিনিলে যিটো খৰচ পৰিব আপোনাৰ দানাটো খোৱালোঁ একেটা খৰচেই পৰেগে প্ৰায় হিচাপ কৰিলে আপুনি চাব পাৰে
হয় হয়
তেনেধৰণে আৰু ব্যৱসায় চলি আছে বৰ্তমান তুক তাককে
অ চলি থাকক তেনেদৰে চলি থাকিলে আপোনাৰ জীৱন নিৰ্বাহটো ভালকে চলিব পাৰিব আপুনি কৰিব পাৰিব আপোনাৰো পৰিয়াল আছে। আপোনাৰো পৰিয়াল আছে ভালদৰে খবৰ উলিয়াব পাৰিম হয় হয়। হয় হয় ব্ৰইলাৰ বস্তুটো বি
হয়, সমাজে এতিয়া কি কৰে? হয় সমাজ এতিয়া কি কয়, আপোনাৰ ধৰক বিশেষকৈ এনেকে ব্ৰইলাৰ চ্ৰইলাৰ এনেকুৱা ক তাত মেলা বস্তুটো অকণমান মানে বিৰোধিতা কৰে যিহেতু আপোনাৰ মানে সেইটো অকণমান মানে হয়ও বাৰু কথাটো মিছাও নহয় এইটো কবলে বাধ্য কাৰণ ভকতীয়া লোণত থকা ব্যক্তিসকলে এনেকুৱা এটা কাম মানে এইবিলাক বস্তুৰ প্ৰতি অকণমান বেয়া পায় কিন্তু আমাৰো এতিয়া ধৰক জীৱন টো চলিব লাগিব আপোনাৰ ল'ৰা-ছোৱালী আছে কিবা আছে আপোনাৰ ঘৰৰ কথা চিন্তা কৰিব লাগিব, সেইকাৰণে মানে আৰু এতিয়া উপায়ও নাই এতিয়া জীৱিকা আমাৰ উপায় হিচাপে সেইটোকে লৈছোঁ আৰু
হয় হয় হয় ব্ৰইলাৰ বস্তুটো পুহিলে ধৰক লাভ লাভজনকে কয়লাৰ বস্তুটো কেনেকুৱা কয়লাৰটো কয়লাৰটো ভালনে?
হয় হয় কইয়লাটো ভালেই আছে, কিন্তু আপোনাৰ ধৰক কইয়লাটো ব্ৰইলাৰ তুলনাত অলপ লেহেমীয়া গতিত ডাঙৰ হয়। কিন্তু কইয়লাৰটো অকণমান মানে ডিমাণ্ডটো বেছি হয় কিন্তু ডিমাণ্ডটো বেছি হ'লোঁ আপোনাৰ কি বুলি কম এতিয়া আপুনি ব্ৰইলাৰটো ধৰক এতিয়া আপুনি অ ব্ৰইলাৰটো আধা কেজি ধৰক এতিয়া কেজি আপোনাৰ চাৰি শ টকা দি যদি কিনি আনে কিন্তু কইয়লাৰটো ধৰক এতিয়া পাঁচশ হৈ যায় কেজি। সেইমতে আপুনি ধৰক এতিয়া বিশেষকৈ কম দামৰ বস্তুটোহে খাবলৈ চাব কাৰণ একেটা বহুত বস্তুৱেই হ'ব কিন্তু সেইটো কাৰণে মানে এতিয়া ধনী মানুহখিনিয়ে খায় কিছুমানে বোলে ধৰক পইচা পাতি আছে তেওঁলোকে খাব কিন্তু তথাপিতো বিশেষকৈ আমাৰ নিচ এতিয়া ধৰক অকণমান দুখীয়া মানে মানুহবিলাকে অকল বয়লাৰেই খাব চাব। কাৰণ ধৰক কম পইচা একেটা বস্তুৱেই। সেইকাৰণে আপোনাৰ সেইটো বেছি বিক্ৰী হয় মানে কইয়লাৰটো তুলনাত বেছি ব্ৰইলাৰটো। কিন্তু এইটো- খালে কিছুমান মানুহে বেয়া বুলি কয়, কিন্তু চাবলৈ গ'লে একেটা কথাই। কাৰণ দানাই খায়, একে বস্তুৱে খায়, জাষ্ট অকণমান নামটো - বোলে বেলেগ কয়লাৰ বা ব্ৰইলাৰ।
আমাৰ এতিয়া সমাজত দুটা দিশ আছে এটা হ'ল মাহেকীয়া এটা হল সংঘ, এই সংঘ দিশটো মানে- ব্ৰইলাৰ বস্তুটো- মানে নিজেই হেৰি কৰিব নিদিয়ে কি চৰুত মানে এনেকুৱা কথা চৰুত চৰিব পাৰে, কিন্তু মানে- মানে ঘৰত বাৰিত চৰিব নোৱাৰে কথা তেনেকুৱা।
হয়ঁ হয়ঁ!
তেনেকে চলি থকা কাৰণে কথাটো আমাৰ আমাৰ বব্যৱসায় লাইনটোও বেয়া হৈ গৈছে।
হয়ঁ, এতিয়া চাব লাগিব চালক সকলে।
কৰি খাব।
হয়ঁ, এতিয়া আপুনি কথাটো ঠিকে কৈছে বাৰু মানে কি বুলি ক'ম। চৰিবলৈ বা চৰু চৰিবলৈ হয় বা খাবলৈ মানে কি বুলি কয়- মানুহে পুহিব নাই কিন্তু চৰুত কি খাব নোৱাৰে কিন্তু চৰুত বনাব নাই কিন্তু চৰুত ঘূৰিব পাৰে কিন্তু টেষ্ট টো কি হয়, এতিয়া কিছুমান ব্যক্তি আছে, আহ যিসকল ব্যক্তি- মানে সেই বিষয়টোৰ লগত জড়িত মানে তেওঁলোকে ব্যৱসা- নাই নাই সেইটো বিষয়ে এইটো কাম কৰিছে তেওঁলোকে পাৰে মানে- এতিয়া বিশেষকৈ সমাজত এইটো চলি আছে যে যাৰ পইচা আছে সিহে সমাজত আগস্থান পায়। লাগিলে সি বেয়াই হওঁক হয়নে বাৰু এতিয়া মানে আমাৰ- নিচিনা মানুহৰ ধৰক পইচা পাতি নাই আমি যিহেতু আপনি আপোনাৰ তেনেধৰণে কাম বন কৰি চলি আছো তেনেকে কিবা এটা পুহি মেলি চলি আছো তেনেকুৱা মানুহক মানে সদায় ডাউন দিবলৈ চাই মানে। সমাজে সদায় সেইবাবে মানে এনেকুৱা এটা কে- কিছুমান ৰীতি নিয়ম চলিছে কাৰণ এতিয়া চাব আপুনি এজন বিশেষ গাণ্য- মান্য মানে আপোনাৰ পইচা পাতি থকা ব্যক্তিয়ে যদি আজি ব্ৰয়লাৰ ফাৰ্মখন খোলে আপোনাৰ কোনো আগবাঢ়ি - যাবা কথা কোৱা মানুহ এটা নাই। হয়নে কিন্তু আপুনি দুখীয়া এজনে খোলক তেনেকে- হয়ঁ আপোনাক সমাজৰ পৰা বহিষ্কাৰ কৰি দিব নহয় আপোনাৰ সেই- সেইটো পতাৰ মানে আপোনাৰ ফাৰ্মখনতে তলা লগাই দিব পাৰে। তেনেকুৱা কিছুমান কথা আহি পৰে কিন্তু এতিয়া ধৰক সেই- ধনী ব্যক্তিজনে দুখীয়া ব্যক্তিজনৰ মাজত পাৰ্থক্য কি তেওঁ কাম কৰিহে তেওঁ কাম কৰিছে হয়নে। সেইবিলাক বিষয় অকণমান মানে লক্ষণীয় হয় মানে সমাজ ভেদে অলপ মানে অকণমান বেছি হেৰি হয় মানে।
অঁ!
আপোনাক মই এটা কথা ক কব বিচাৰোঁ আপুনি যে ডিম ডিমৰ ব্যৱসায় কৰিছিল বুলি কোৱা কৈছিলে অথনি। শুনিছিলো মানে দুদিন এদিন ডিমৰ ব্যৱসায় কৰিছে বুলি ডিমৰ ব্যৱসায়টো কেনেকুৱা চলি ডিমৰ ব্যৱসায়টো ভালনে?
হয়ঁ হয়ঁ ধুনীয়া চলিছে মানে কি হয়ঁ আপোনাৰ। বিশেষকৈ মই মানে ব্ৰইলাৰ কিছুমান ব্ৰইলাৰ বা হওঁক কয়লাৰ হওঁক মানে মই কিছুমান এনে- কুৱা এনেকুৱা এনেকুৱা বইলাৰ কয়লা থও মানে যিকেইটা- মানে ঘাঁই টাইপৰ আপোনাৰ ধৰক কণী পাৰিব ব্যক্তি ব্যৱহাৰ কৰোঁ সেইকেইটা মানে আপোনাৰ এক্সট্ৰাকৈ হয় আপোনাৰ দহ বিশ- থাকে সেইকেইটা সদায় কল মানে আপোনাৰ ৰিমেপ। সেই ডিম পৰাকেইটা মানে মোৰ এটা ছাইড বিচনেছ চলি যায় যে আপোনাৰ। সেই ব্ৰইলাৰ কইলাৰ কেইটাৰ পৰা মানে যিটো ডিম উৎপাদন হয় সেইখিনি মানে মই এক্সট্ৰাকৈ বেচোঁ মানে। সেইটো মানে এক্সট্ৰা বিজনেছ হৈ যায় কাৰণ এতিয়া ধৰক এটা ডিমৰ দাম ন টকা হৈছে বৰ্তমান। এটা দিমত যদি এদিনত যদি আপোনাৰ ন টকাকে ধৰক বিশটা দিম হয় তাত কিমানটা হ'ল। সেই তেনেকৈ তেনেকৈ যদি প্ৰতিদিনা আপোনাৰ ডিম সেইটো ওলাই আপোনাৰ সেইটো খুৰা মানে। যিমানটো দানা খাব সদায়তো দানা খাবই।
উমঁ!
আপোনাৰ যদি সদায় সদায় নটকা নটকা ওলাই থাকে আপোনাৰ কিমান লাভ সেইটো এটা চাবলগীয়া বিজনেছ।
হয় কিন্তু এইবাৰ চৰকাৰে মূল্যবৃদ্ধিটো বহুত অধিক মানে কৰিছে মূল্যবৃদ্ধি মানে। চেনীৰ দাম হৈছে ষাঠি টকা তেনেদৰে ডিমৰ হ'ল হয় ন টকা তেনেদৰে মানে ধৰক বাঢ়ি গৈছে নহ দামটো। ব্যৱসায় লাইনত এটা হেৰি কৰিছে পেট্ৰলৰ দাম বঢ়া পৰা সকলো বস্তু দাম বাঢ়িছে বুলি শুনিছো হয়নে কথাটো।
হয়, হয় মানে কথাটো ক'বলৈ গ'লে এইটো এনেকুৱা এটা কথা। এতিয়া আপুনি চাব পাৰে যে ব্যক্তিত দামটো বাঢ়িলে আৰু লোকচানটো আমাৰ নাই। আছে হয় নাই বুলি নকওঁ কিন্তু আমাৰ অকণ দুখীয়া মানুহৰ কাৰণে অকন লোকচান হয়। কিন্তু চাবলৈ গ'লে যিসকল ব্যক্তি ব্যৱসায় লাইনৰ লগত জড়িত যিসকলে এনে খায় বহি, বহি খায় তেওলোকৰ বাবে অকণ কষ্টকৰ হ'ব পাৰে কিন্তু চাবলৈ গ'লে । মই যিমান ধৰক এতিয়া আলু হওক বা যিয়ে হওক খেতি আমিতো। পাচলি খেতি তেনেকৈ নকৰোঁ তেওঁলোকে যেতিয়া যিসকলে কৰে। তেওঁলোকে যদি সেই উপযুক্ত ব্যৱসায়টোৰ দামটো পায় তেতিয়া আমাৰে ভাল লাগে যিহেতু আপুনি সেইটো। ক'লে নহ'ব যে আমি মানে দাম বাঢ়িছে বুলি দামটো বাঢ়িবই কাৰণ চাহিদা বিদ বৃদ্ধি হ'লেহে আমাৰ মানে বস্তুটো দাম বাঢ়িলে চাহিদা বৃদ্ধি হয়, হয়নে।
সেইটো হয় কথাটো কিন্তু এতিয়া চাওক এতিয়া আমি বস্তু সকলো বস্তু। কিনি খোৱা হয় কিনি খোৱা কাৰণে আমাৰ ধৰক দামবোৰ চব যদি বাঢ়ে ধৰক কেনেদৰে চলিব যদি হাজিৰা কৰি পায় মানুহে তিনিশ টকা তাৰে যদি দুশ টকা যদিহে দিব লাগে।
মই যাব লাগিছিল আমি আলু নে? আগতে মানুহেতো একো বস্তুৱেই প্ৰায় কিনি খাবলগীয়া নহয় সাধাৰণ ধৰক এতিয়া নিমখ আৰু। চেনি বাদে তেনেকুৱা বাদেতো প্ৰায় বস্তু আমি ঘৰতে বনাই। উৎপাদন কৰি খাওঁ হয়নে, আলু হওক পিয়াজ হওক দালি হওক। তাৰপিছত আপোনাৰ ধৰক কিবা কিবি তেল হওক সৰিয়হ খেতি কৰোঁ। কিন্তু এতিয়া বৰ্তমান আপুনি কেইজন মানুহে খেতি কৰে আপুনি চাওকচোন বাৰু উদাহৰণটো চাওঁক। আমাৰ গাঁৱখনতে।
হয়।
তেতিয়াহ'লে
আজিকালি ধৰক সকলো মেচিনৰ যুগ মেচিনতে সকলো কৰি দিয়া হয় যেতিয়া মানে মানুহৰ এলাহ এলাহ হৈ গৈছে খেতি বাতি নকৰে ধানৰ
যিসকল ব্যক্তিয়ে ব্যৱসায় কৰিছে হয়নে। সেইসকল ব্যক্তিয়ে যদি তেওঁলোকে যদি দুটকা লাভ এটা পাবলে নহয় তেওঁলোকে তেতিয়াহ'লে খেতি কি বুলি কয় ৱ্যৱসায় কৰা লাভটো কি থাকিলে বা খেতি কৰা লাভটো কি থাকিলে যদি তেনে
অ' হয় সেইটো কথা সেইটো কথাত মই সমৰ্থন ।
অ' মই মানে বিশেষকৈ এই কথাটো মই সমৰ্থন কৰো মানুহে বাঢ়িলে কৰে কিন্তু মই। সেই বিষয়টো অকণ সমৰ্থন কৰোঁ কাৰণ কিয়নো যিসকল দুখীয়াল ব্যক্তি তেওঁলোকে মানে অকণ দামটো বা পইচাটো বা কষ্টৰ বিনিময়ত যদি পইচাটো পায় মোৰ ভাল লাগে মানে। কিন্তু কিছুমান ব্যক্তি এনেকুৱা আছে যে তেওঁলোকে চৰকাৰী চাকৰি এটা কৰে সেই চাকৰিটো আপোনাৰ তাৰ ওপৰত দৰমহাটোৰ ওপৰত গোটেই মাহটো চলে সেই মাহটো সেই চলিবৰ কাৰণে অকণমান অসুবিধা হোৱাৰ বাবে। তেওঁলোকে মানে এইটো এটা পদক্ষেপ লয় যে দাম বাঢ়িছে আমি প্ৰতিবাদ কৰোঁ। কিন্তু আচলতে সেইটো হ'ব নালাগে।
সেইটো হ'ব নালাগে সঁচা কথা দেই তুমি ধৰক কিবা এটা কৰি যদি খাবই নোৱাৰে। খেতি বাতি কৰি কি লাভটো আছে পইচা নাপায়।
হয় যদি খেতি বাতি কৰি এতিয়া ধানৰ ধান চাওঁ ধানৰ দাম। এতিয়া ধান খেতি কৰোঁ আমি ইমান কষ্ট কৰি হয়নে। যদি আমি ধানৰ উপযুক্ত পইচা নাপাওঁ তেতিয়াহ'লে কিন্তু সেই ব্যক্তিসকলে কিন্তু যিসকল ব্যক্তি এতিয়া এতিয়া প্ৰতিবাদ কৰিছে তেওঁলোকে কিন্তু ওলাই নাহে। কিন্তু যেতিয়া আপোনাৰ সেই ধান ধানটোৰ মূল্যত যিটো চাউলটো হয় চাউলটো যদি দামটো বাঢ়ি যায়। তেতিয়াহ'লে কিন্তু তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহি যাব।
হয়, হয়।
সেই বিষয়ে কিন্তু মই একমত নহয়, কাৰণ কেইলে ধানটোৰ ৰে'ডত যেতিয়া বেছিবৰ সময়ত কৃষকসকলৰ লগত নাথাকে তেওঁলোকে তেতিয়া সেই দামটো চাউলৰ বাঢ়িলে তেওঁলোকে হায়ে হায় মায়ে মায়ে কৰিয়ে লাভ নাই নহয়।
হয়, হয়, কিন্তু এতিয়া আপুনি কথা এটা চাব এতিয়া ধানৰ ব্যৱসায়টো ধানৰ এতিয়া যিমান যোনটো দাম। এই দামটো ধৰক এতিয়াহে দামটো বাঢ়িছে কিন্তু যেতিয়া ধানৰ ছিজন হ'ব তেতিয়াত কিন্তু দামটো কমি যাব।
অ', হয় হয় সেইটোৱে হৈ গৈ। এতিয়া মানে সেইটো চাওঁক এতিয়া কৃষকসকলৰ লগতো মানে ধনী ব্যক্তিসকল নাথাকে মানে। এতিয়া সেইটো কৈছো মানে কৃষকসকলে যেতিয়া ধানটো বিক্ৰী কৰিব মানে। সেই সময়কনত দামটো দামটো যেতিয়া কমি যাব তেতিয়া কৃষকসকলে কিন্তু প্ৰতিবাদ কৰিবলৈ নাযায় আৰু।
হয়, হয়, নে
কাৰণ তেওঁলোকে কষ্ট কৰি হ'লেও তেওঁলোকে যিটো পইচা মানে উপযুক্ত পইচাটো তেওঁলোকে নাপায় মানে। নাপায় যদি আৰু তেতিয়াহ'লে তেওঁলোক যদি উপযুক্ত পঁইচা দিব সময়ত দিব নোৱাৰে তেতিয়াহ'লে এতিয়া বস্তু বেছি দাম কৰোঁতে কৃষকসকলে সেই উপযুক্ত দাম নোপোৱাৰ বাবে খেতি কৰিবলৈ বাদ দিয়ে। তেওঁলোকে তেতিয়াহ'লে দাম টো বেছি হ'লে প্ৰতিবাদ কৰিবও লাভ নাই, কাৰণ উপযুক্ত তেওঁলোকেই দাম নিদিয়ে। দাম নিদিয়া জহত খ-কৃষকে খেতি কৰিবলৈ এৰি দিছে আৰু খেতি কৰিবলৈ দিয়াৰ বাবে মানে বিষয় যিবোৰ আপোনাৰ পাচলি সেইবোৰ বাহিৰৰ দেশৰ পৰা আনিবলগীয়া হৈছে।
হয়, হয়, সেইটো হয় পাচলি পাচলি বাহিৰ দেশৰ পৰা। সকলো বস্তু যদি বাহিৰৰ দেশৰ আহে আমাৰ আমাৰ ধৰক দেশখনত এক একো উন্নতি নহ'ব তেনেদৰে থাকিলে আমাৰ দুখীয়া দেশ দুখীয়া হৈ থাকিব যিবোৰ
হয়, সেইয়ে মানে এতিয়া বিশেষকৈ সেইটোৱে কথা আৰু।
হয়, হয়।
তাত আৰু বেলেগকৈ কথা কৈ লাভ নাই মানে। যিসকলে নিজেই বুজি পায় তেওঁলোকে কেতিয়াও সেই বিষয়ত প্ৰতিবাদ নকৰে।
নকৰে নকৰে সঁচা কথা।
এতিয়া আপুনি চাব পাৰে, এতিয়া মিঠাতেলৰ দাম যদি আপুনি আধা লিটাৰ এশ টকা বুলি কয়। মানুহক মানে চৰকাৰক বা আমি বেলেগক দুখী লাভ নাই। কাৰণ লাভ নাই কিয় আজিৰ আজি যুগত কৃষক মানে সৰিয়হৰ খেতি কেইজন ব্যক্তিয়ে কৰিছে!
হয়, হয়, সৰিয়হৰ খেতি কেইজন ব্যক্তিয়ে কৰিছিলে।
ধৰক এতিয়া এবটল বা আধা লিটাৰ তেলৰ দাম আপুনি খুব বেছি বিশ টকা ত্ৰিশ টকাত আনিব পাৰে। যেতিয়া নিজৰ খেতি থাকে তেতিয়াতো আপুনি নিজৰ মতে যিমান তেল ব্যৱহাৰ কৰে সিমানে কৰিব পাৰে।
হয়, হয়।
কিন্তু এতিয়া আকৌ আপোনাৰ ধৰক এবটল আধা লিটাৰ তেলৰ দাম তেতিয়া আশ টকা হয়। তেতিয়া তেতিয়াহ'লে সেই বটল তেলটোত কিনি পেলাই খাবলগীয়া হয়। তেতিয়াহ'লে তেওঁলোকে প্ৰতিবাদ কৰি কি লাভ? যদি তেওঁলোকে খেতি কৰক তেতিয়াহ'লে যদি ইমান যদি অসুবিধা পাইছে।
হয়, হয়।